তোমালৈ জয় জয়তে শুভেচ্ছা থাকিল আপোনালোকৰ ঘৰত আপোনালোকৰ ঘৰত যিখন ট্ৰেক্টৰ আছে আমাৰ ঘৰত অকনমান যদি আপুনি হালবাই দিলেহেঁতেন মই খুবেই আনন্দিত হলোহেতেন
ট্ৰেক্টৰখন এয়া মানুহে আগতে গৰুৱে হাল বাই খেতি কৰিছিলে এতিয়া প্ৰযুক্তিবিদ্যাৰ ফলত আপোনাৰ ট্ৰেক্টৰ উম যেনে আৰু পাৱাৰ ট্ৰিলাৰ সেইবোৰ বস্তু উদ্ভাৱন হোৱাৰ ফলত গৰুৱে খেতি কৰাটো এতিয়া কমি গৈছে।
হয়-হয় হয়
এতিয়া আৰু মানুহবোৰে কষ্ট কৰিবলৈও টান পায় সেয়েহে ট্ৰেক্টৰ ব্যৱহাৰ কৰে।
হয় হয় কিয়নো এতিয়া আধুনিক পদ্ধতি হেৰি আমি এতিয়া চব সকলোবোৰ বস্তু আধুনিকেই ইউজ কৰো আগতে যেনেকে ধৰি আমাৰ চিঠিয়ে আমাৰ বাৰ্তা প্ৰদান কৰা হয় আজিকালি আপোনাৰ আহ ফোন, মোবাইল ফোন ত' মোবাইল ফোনৰ জৰিয়তে আমি ইজনে-সিজনৰ সৈতে কথা পাতিব পাৰোঁ বা ভাৱ প্ৰকাশ কৰিব পাৰোঁ সেইটোৱেই হৈছে আধুনিক যুগ আমাৰ বি জ্ঞান প্ৰযুক্তিবিদ্যা আগবাঢ়ি যোৱাৰ ফলত আমাৰ বহুত লাভান্বিত হৈছোঁ আমাৰ আজিকালি আপুনি চাব পাৰে মটৰ আগতে পানীৰ খোৱাৰ পানী ব্যৱহাৰ অ মানে অ অভাৱৰ জহত মানুহ কিমান মৰিছিল কিন্তু এতিয়া আধুনিক প্ৰযু ক্তি বিদ্যাৰ ফলত আপোনাৰ মটৰ নিৰ্মাণ কৰা হৈছে যিটো ফলত আমাৰ পানীৰ অভাৱ নাই তেনেধৰণে আমাৰ বহুতো বস্তু আমাৰ বিজ্ঞান প্ৰযুক্তিৰ বিদ্যাৰ ফলত আমাৰ বহুতো লাভান্বিত হৈছোঁ।
হয় আগতে মানুহে দমকল ব্যৱহাৰ কৰিছিল। আৰু হাতে দমকল মাৰি পানী উলিয়াইছিলে আৰু এতিয়া বি-বিদ্যুতৰ ব্যৱহাৰ হোৱাৰ বাবে মানুহে কষ্ট কৰিবলৈ এৰি দিছে।
হয় এতিয়া বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ ফলতে আমাৰ ৰাস্তাঘাট ইমান সোনকালে নিৰ্মিত হয় আৰু ঘৰ দুৱাৰো সোনকালে নিৰ্মিত হয় আপুনি চাব পাৰে এতিয়া আগতে আমাৰ অহ আহ আজিকালি আমাৰ উন্নত আহ দিয়ে খন হ'ল জাপান সেইখন জাপানত আপুনি চাব পাৰে বিজ্ঞান প্ৰযুক্তিবিদ্যা কিমান উন্নত। সেইখন দেশত আপোনাৰ এ কিমান আধুনিক বস্তু আছে যিবোৰ বস্তু আমি কল্পনাহে কৰিব পাৰো মাথোঁ। তেনে ধৰণৰ প্ৰযুক্তিবিদ্যা আমাৰ লাহে-লাহে ভাৰত দেশত তটো আহি আছে কিন্তু ইমান ভাল ৰূপে সফল তু হোৱা নাই আৰু তেনেধৰণৰ বি এতিয়া আমাৰ আ-আগন্তক হ'ব চাব পাম বুলি আশা ৰাখিলোঁ। এনেধৰণৰ আপুনি চাব পাৰে আগৰ দিনত ঘৰ-দুৱাৰ এটা বনাও তেনে কিমান, আ কষ্ট হয় বা দিন লাগে আজিকালি আপোনাৰ মেচিনো আজিকালি পায়, যিবোৰ মেচিনৰ সহায়ত আপোনাৰ দুই তিনিদিনৰ ভিতৰত এটা ঘৰ নিৰ্মাণ কৰি হৈ যায়। আৰু তেনেধৰণৰ আপোনাৰ ৰাস্তাঘাট নিৰ্মাণ কৰাও গাড়ী বা যন্ত্ৰ ওলাই গৈছে, যিবোৰ যন্ত্ৰৰ ফলত দুই আ এক দুই বছৰৰ ভিতৰতে এটা ধুনীয়া ৰাস্তা ৰাস্তা নিৰ্মিত হৈ যায়, কিন্তু আগতে আমাৰ এটা ৰাস্তা বনাওতেনে, যিটো কেঁচা ৰাস্তা হয়! সেইটো বনাওতেনে আপোনাৰ বহুত বছৰ লাগে।
হয়, আজি আগতে কোৰেৰে চিমেণ্ট মাৰি ৰাস্তা বনাইছিল আৰু আজিকালি, যিহেতু নতুন প্ৰযুক্তি চিমেণ্ট, শিল, বালি দি দি একেলগে দি তাতে আ আপোনাৰ মচলা তৈয়াৰ কৰা হয়।
হয়। আপুনি এটা কথা চাগে, এ বহুত অ গৌৰৱ অনুভৱ কৰে যিটো হ'ল, মানুহ কিমান আহ জ্ঞানী! সেইটো টোৰ ওপৰত আপুনি চাব পাৰে পৃথিৱীত কিমান জন্তু বা আ তেনে ধৰণৰ জীৱ-জন্তু আছে, সেইবোৰৰ ভিতৰত আপোনাৰ মানুহেই উন্নতম শ্ৰেষ্ঠ। যিটো, হয়। যিটোৱে নিজৰ অ' দৰকাৰী সকলো কাম নিজেই প্ৰস্তুত কৰিব ল'ব পাৰে, আৰু শিক্ষা ব্যৱস্থা থাও নিজেই গঢ়ি তুলিব পাৰে। আৰু একগোট হৈ এখন সমাজৰ আ সৃষ্টি কৰিব পাৰে আৰু এখন নিজৰ নিজৰ গাঁও বা চহৰ গঢ়ি তুলিব পাৰে। তেনে ধৰণৰ উন্ন-উন্নতশীল ৰাষ্ট্ৰ এখন গঢ়ি তুলিব পাৰে।
হয়, আমাৰ গাঁওৰ ওচৰতে এজন নৰা-নৰেন শইকীয়া বুলি
হয়।
ভালদৰে কামবোৰ তেওঁ সকলো
হয়।
সেয়েহে তেওঁক সকলো মানুহে তেওঁক মাতি আনে কাৰণ তেওঁলোকৰ কামবোৰ বহুত চিজিল। আৰু বহুত ভালেৰে কামবোৰ কৰে।
হয়। আৰু মানুহৰ আৰু এষাৰ কথা আছিল, সত্য সদায় জয়- মহাত্মা গান্ধী অহিংসাই পৰম ধৰ্ম- বুদ্ধদেৱ। এনে ধৰণৰ বহুতো আ সুন্দৰ মহৎলোকৰ বাণী আমাৰ আ-আগৰ দিনৰ মানুহে লিখি থৈ গৈছে। যেনে, মহাত্মা গান্ধীৰ, শংকৰদেৱ, মাধৱদেৱ। হয় হয়।
তেনেদৰে উম, লাচিত বৰফুকনে কৈছিল মোম- দেশত কৈ মোমাই ডাঙৰ নহয়। দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈ লাচিত বৰফুকনে তেওঁৰ মমায়েকক ডিঙি কাটি হত্যা কৰিছিল।
হয়।
উম।
এতিয়া আপুনি চাব পাৰে, তেনেধৰণৰ কত কিমান কাম আছে! যিবোৰ মান মানুহেহে অকল কৰিব পাৰে বেলেগ কোনো জীৱই কৰিব নোৱাৰে মানুহে এতিয়া ধৰি লওক আপোনাৰ ঘৰ দুৱাৰ নিৰ্মিতটো কৰে তাৰ পৰেঞ্চি আপোনাৰ মানুহে আপোনাৰ যিমান উন্নত কৰিছে তাৰ উপৰিও পৃথিৱীখন ধ্বংস- খও কৰিছে কিয়নো গছ গছনি মানুহে কাতি প্ৰায় অক্সিজেনৰ অভা- অৱ আৰু প্ৰায় দহ পঁচি অ লাখ লাখ বছৰৰ পিছত প্ৰায় মানুহ বিলোপ হৈ যাব মোৰ মতে কিয়নো গছ এতিয়াৰ পৰা ইমানেই কটা হৈছে অক্সিজেনৰ অভাৱ প্ৰভাৱত মানুহৰ মৃত্যু হ'বও পাৰে কিয়নো আহ গছ গছনিৰ অভাৱত প্ৰায় চৰাই চিৰিকতিও নাই তেনেদৰে মানুহো এসময় নাইকিয়া হয় যাব কিন্তু মানুহে এতিয়া উপলব্ধি কৰা নাই কিয়নো অ এতিয়া কোনো আহ এতিয়া মানুহে অনুভৱ কৰা নাই যে এইটো কিমান ডাঙৰ অ প্ৰভাৱ পৰিব পাৰে পৃথিৱীত যে, গছ গছনি। আচনি নাথাকিলে মানুহৰ কিমান কি অসুবিধা হব পাৰে মানুহ কেনেকে থাকিব পাৰিব নে নোৱাৰে। সেইটো কোনো উপলব্ধ কৰা নাই, এসময়ত উপ উপলব্ধি কৰিব।
উ হয় আগ আগতে আপুনি এতিয়া চাওক আগতে। আগৰ দিনত গছ গছনি জীৱ জন্তু সকলো আছিল গছ গছনি। নি বহুত, তটো, মানে। গ ঘৰ। পকে আছিল সেইকাৰণে মানুহে আছিল গৰমটো বেছি হোৱা নাছিল।
টো বেছি শু নাছিল বাবেই।
বেছিভাগেই মানুহবিলাকৰ আপোনাৰ বেমাৰ আজাৰ কম আছিল। আৰু, এতিয়া চাওক আপুনি গছ গছনি কম হোৱাৰ বাবে।
গছ গছনি কম, হোৱাৰ বাবে এতিয়া মানুহৰ বেমাৰ আজাৰো বাঢ়ি। গৈছে, উ চৰাই চিৰিকটি। পশু গৰু ম'হ এইবোৰ থাকিবলৈও, হাতী বাঘ সিংহ এইবোৰ। থাকিবলৈ কোনো যে ঠাই নাইকিয়া হৈছে।
হয় আপুনি এইটো কথা ক নে মোৰ, এটা কথা এটা কথা মনত পৰি গ'ল মোক। এসময়ত ককাই কৈছিল, যে আগতে। আহ আমাৰ ঘৰৰ পিছফালে এখন হাবি আছিল, যিখন হাবিত আহ ৰা। ৰাতি যাবলৈ মানুহে ভয় কৰিছিল কিয়নো। তাত বা হাতী সিংহ বাঘ। আহ তেনেধৰণৰী জীৱ জন্তু আছিল কিন্তু এতিয়া আমি যদি পিছফালে চাওঁ বা। আগফালে চাওঁ তেনেধৰণৰ কোনো এখন জংঘল নেদখো, বা জীৱ জন্তু নেদেখো তেনেধৰণৰ। ৰণৰ জীৱ জন্তুতো দৌৰেই কথা আজি। কালি চৰাই চিৰিকত এটা দেখিবলৈ টান, আগৰ আগৰ দিনত আমাক ককাহত আহ ক। কুকুৰাৰ মাতত সাৰ পাইছিল কিন্তু আজিকালি, কুকুৰাৰ মাতটো দূৰৰে কথা। কোনো এটা চৰাই মাতো শুনিবলৈ পোৱা নাযায়।
হয় হয়।
হয় আগতে আগতে খাবৰ বাবে একো নাথাকিলে। হয় আগতে খাবলে একো নাথাকিলেও পুখুৰী বা নদীত ককাহঁতে ম। মাছ ধৰি। আ সুখৰে জীৱন যাপন কৰিব পাৰিছিল, কিন্তু আজি। আজিকালি গৰম আৰু পানীত। ইমান বেয়া লেতেৰা জাবৰ জোথৰ পেলোৱাৰ ফলত মাছৰো অ অভাৱ। ঘটিছে আও আপুনি এতিয়া নদীখনত জাল মাৰক বা মাছ ধৰক আপুনি মাছ আজিকালি নাপায় আগত। হোৱা হ'লে আপুনি জাল এখন মৰা হলে জাল। ত যিমান দম মাছ লাগি আহিলহেতেন এতিয়া যদি আপুনি জালখন সেইমতে মাৰে আপোনাৰ মাছতকে বেছি যাবৰ লাগি আহিব সেই জালখনত তাৰ ওপৰত আপুনি কিবা অকণমান কব নেকি?
সেইকাৰণে
সেইবোৰত লৈ যায় দোকানৰ পৰা বা বজাৰৰ পৰা চালনী মাছ কিনিবলৈ যায়।
ফলত
হয়।
তো বেমাৰ আজাৰত ভুগিব লগীয়া হয়।
হয়। কি অহ আজিকালি চালানি মাছ বোৰ বহুত বেয়া হৈ পৰিছে কিয়নো আপোনাৰ চালানিমাছক বহুতো আ আ দানা দিয়া হয় দানাবোৰত আ পোনাৰ বহুতো মেডিচিন মিহলাই দিয়ে। সেইবাবে এইবোৰ চালানি মাছটো খোৱাটো প্ৰায় এৰিয়ে দিব লাগে কিয়নো চালানি মাছ খালে আপুনি আপোনাৰ বহুতো বেমাৰো হ'ব পাৰে।
হয় হয়।
সেইদৰে আপুনি চাব পাৰে হয়।
কাৰণ চালানী মাছ হতনো সাগৰত ধৰি আকৌ বৰফত থৈ এহ যিহেতু বেয়া নহ'বৰ কাৰণে বৰফৰ ওপৰত থৈ দিয়ে আৰু এসপ্তাহ দুসপ্তাহ হৰ পাছতহে দোকানীবোৰে তাৰপৰা মাছটো মাছখিনি আনেগে। কাৰ্টুনত ভৰাই থৈ যি কাৰ্টুনে কাৰ্টুনে মাছ আনে আৰু দোকানে মানে দোকান যেনেকে বজাৰত উলিয়াই কাটে। বহুত দিন সেইকাৰণে। অপকাৰ হয়।
হয় কওক।
অ মাছবোৰ সেয়েহে মই এতিয়া এটা কথা কব বিচাৰিছো যে। মানুহে নিজৰ পুখুৰীৰ মাছ খাব লাগে নিজে পালন কৰা মানে নিজে দানা খুৱাই বা কলপাত কিবা কিবি আন কিবা কিবি খুৱাই ডাঙৰ কৰা মাছ মানুহে ঘৰত খাব লাগে যাতে চালানি মাছ কিনি নাখায় যাতে বেমাৰ আজাৰ নহয় মানুহৰ
হয় হয় আগৰ দিনৰ মানুহে অহ সঁচ টি তেল বা আপোনাৰ এনেকোৱা ধৰণৰ জেগাত দৰপ মি ডিচেণ্ট খাবলগীয়া নহয় আজি আগৰ দিনৰ মানুহে আগৰ আমাৰ বৌহতে আমাক আপোনাৰ আ। ঘৰুৱা মেডিচেন খুৱাইছিল যিটো আপোনাৰ গছৰ পাতৰ ৰস। তেনেধৰণৰ সামগ্ৰী খুৱাইছিল। আজিকালি তেনেকোৱা দিনটো নায়েই আজিকালি বেমাৰ হলেই মেডিচেন, বেমাৰ হলেই মেডিচিন তেনেকোৱা অৱস্থা হৈ পৰিছেগে।
হয় হয় আগতে। কাৰণ এই আজিকালিৰ নিচিনা, চিকিৎসালয়লৈ যাব নালাগে। কাৰণ আগতে ঔষধিমূলক বস্তুবোৰ খাই পেলাই মানুহে। নিজৰ, নিজে নিজৰ চিকিৎসা কৰি। ছিল। এতিয়া? সেইবোৰ বস্তু নোহোৱাৰ ফলত, মানুহে উচিত।